হেল্ল' শুনিছ?
নাই। হেল্ল'
কি কৰিছিলি?
মই এনেই
মোৰ এই কামৰ পৰা আহিছিলো। অলপ মনটো ভাল লাগে ৰাস্তাতে ওলাই আহিলো আও।
অ' পিছে ক'ত হৈ আছে কাম?
কাম
উম
কাম এতিয়া এই মোৰ দেউতাৰ মোৰ দেউতাৰ এটা ব্যৱসায় আছিলে সেই ব্যৱসায়তে মই অকমান লাগি আছো আৰু, মানে তোৰ হেৰি এই মাটি ব্যৱসায়ী বা মাটিৰ ব্যৱসায়ী আছে মোৰ আৰু তোৰ ধৰি ল এই ঘৰ বনোৱা
উম
তেনেকা আৰু।
অ'। মই এই কি বুলি কি কয় বজাৰ কি বুলি কয় শাক পাচলিৰ দোকান এখন দিছিলো ঘৰৰ আগফালে পদূলিটোত।
অ'।
উম আলু, পিয়াজ, ৰঙালাও
অ' আৰু পইচাৰ ক্ষেত্ৰত তোৰ কিবা অসুবিধা হয় নেকি?
অসুবিধা নহয় চলি আছো আৰু মোটামুটিকে হলেও এটা পইচা লাগিছিল বাৰু আৰু এটা ব্যৱ আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কেইটামান পইচা মোক
উম তই বেয়া নাপালে তোৰ মই এটা সহায় কৰিব পাৰো।
অ' পিছে দিব পাৰ যদি দিবি তই মই ব্ৰইলাৰ দোকান এখন ভাজি খাই
অ', তই যদি বেয়া নাপাৱ তোক মই এটা সহায় কৰিব পাৰোঁ।
অ', হ'ব।
সহায়টো মানে তোৰ, এতিয়া মোৰ মই-মই-মই জোনটো ব্যৱসায় কৰোঁ।
অ',
তাতে মানে এজন, ভাল শিক্ষিত আৰু এজন ভাল মানুহ, বিশ্বাসী মানুহ এজন দৰকাৰ হৈছে, মোক কাম খিনি চাই দিবলে, মোৰ মানে এ', এ', মোৰ-মোৰ মানে বহুত কাম আছে ন! এতিয়া মই তাত সময় দিব পৰা নাই, মোৰ যিটো মানে ব্যৱসায় হয়। শুনিছ?
শুনি আছোঁ।
এতিয়া মোৰ যোনটো ব্যৱসায় হয় যে, তাৰ মতে টাইম দিব পৰা নাই।
অ', হ'ব, পাৰিম মই। এ', বজাৰ এখনো বাৰু, এনেকে ডাঙৰ বজাৰ নহয়। পাৰিম, পাৰিম।
অ',
উম, ক'লেই হ'ল।
বেয়া পাবি নেকি মোক কোৱা কাৰণে?
নাপাওঁ, নাপাওঁ ভালহে পাম। এনেও মই বে শাক পাচলিও এত কি বুলি কয় দোকানখন দিনো কিমানমান পইচা পাওঁনো, কমেই পাওঁ দেখোন।
অ' তোৰ সহায় হৈ যাব ন।
উম', মোৰ নিজলেই নাতে।
কি কৈছ?
মোৰ বোলো নিজলেই নহয় বোলো সেইখন, শাক পাচলি বজাৰ এ', দোকানখন দিওঁতে।
সেইটো হয় বাৰু। যিহেতু এতিয়া, তোৰ এতিয়া পইচাৰ অলপ অসুবিধা হয়, তই ঘৰখনটো অকলে চলাৱ, হয় নে নহয়?
তাকেই, ঘৰখনো তাকো একমাত
এতিয়া, মা দেতাটো এতিয়া তইয়ে তই চাব লাগে।
উম।
হয় নে নহয়?
হয়। পিছে এতিয়া তোৰ কি কিমান মানুহ আছেগে ইনকাম?
কাৰণেকা-মইতো কি কি-দু-কি কি মানে, লাগে বা মোৰ? ব্যৱসায়ত জড়িত হবলৈ।
অ', অ', কৈ দে?
হেল্ল'।
শুনি আছোঁ।
তোক কৈ দিওঁ ন, কি কি কিনো লাগে ন ব্যৱসায়ত। তোৰ আধাৰ কাৰ্ডখন লৈ আহিবি আৰু পেন কাৰ্ড খন আনিবি, ভোটাৰ কাৰ্ড মেট্ৰিকৰ মাৰ্কচিট আনিবি। তাৰপিছত তোৰ হেৰি এইখিনিয়ে আনিবি আৰু
হেল্ল'।
তোৰ পাৰ্চনেল আৰু, মানে তোৰ হেৰি আৰু
উম,
এই মই তোক এখন ফৰ্ম দিম। ফৰ্মখন ফিল আপ কৰি আনিলেই হ'ল, অ'। ফৰ্মখন ফিলআপ হৈ যাব, বাকী সেই একো নালাগে?
উম,
প্ৰথমে নামটো লিখিবি আৰু তোৰ বছৰ কিমান তই কি কৰিব বিচাৰ কোনটো মানে বিভাগত তই শিক্ষিত আছ।
আহ।
শাহ লিখি দিলে হল আৰু।
উম। অ' পিছে এনে কিমান মাহ হয় ইনকাম?
কি কৈছ?
ইনকাম কিমান মান হয় পিছে এনে?
দৰমহা?
অ'।
দৰমহাটো এ তই যেতিয়া মোৰ লগৰে হয় তেতি
আহ।
তোৰ অলপ ভাল দৰমহাই দিব লাগিব।
উম।
ত মই এ ফৰ্টি মান দিম চল্লিছ মান চল্লিছ হেজাৰ।
অ' অ' ঠিকেই আছে বাৰু তেনেহলে ঘ মই ভালকে চলাব পাৰিম আৰু উম তেতিয়া মই আৰু এটা ৱ্যৱসায় কৰিবও পাৰিম নিজাকে।
কি কৈছ
নিজাকে বোলো মই ব্যৱসায় এটা কৰিব পাৰিম বোলো ইমান পইচা হ'লে
হটো হয় বাৰু
উম পিছে এনে তোৰ কিমান মানু হয় ইনকাম চাগে।
হেল্ল'
অ 'তোৰ পিছে বোলেো কিমান মান ইনকাম হয়।
অ' সেইটো হয় বাৰু এই কৰিবই লাগিব আমি মিলি পেলাই কৰিম
অ 'এ যেয়া তোমাৰ ঘৰত কোন কোন আছে হেল্ল'
ক
তনৰ ঘৰৰ পিছে কোন কোন আছে।
মা দেতা মই
উম,
মা দেতা মই মোৰ ভন্টিজনী আছে।
অ ভণ্টি কোন আছে পঢ়ি আছে।
অন্দি
অ'
ভণ্টি এতিয়া ক্লাছ ছিক্সত পৰিঢ়ি আছে ষষ্ঠ শ্ৰেণী
অ 'ক'ত দিছ পিছে এডমিশন
এ আমাৰ ঘৰৰ ওচৰতে হায়াৰ ছেকেণ্ডৰী স্কুল তাতে আৰু দিছো আৰু এই পঢ়া শুনা ভালেই বাৰু ময়ও অলপ চাই দিওঁ পঢ়া শুনা কৰিবলৈ কিবা নোৱাৰিলে বা এনেকা
আহ।
কাম থাকিলে তাৰ লগত জড়িত পঢ়া শুনা।
অ' পিছে দেতা মাহতো খবৰ ভাল।
কি কৈছ।
তা মাহতটো খাব ভাল। হেল্ল'
এই কামটো কৰিব পাৰিবি নাই
পাৰিম পাৰিম
তই পাৰিবি নাই
অ পাৰিম পিছে কেতিয়া মানৰ পৰা কৰিব পাৰিম চাগে।
কামটো কালি ওলাবি মোৰ লগত।
অ হ'ব তেনে।
মই ফংখন তোক মই দি দিম ফোনত তই
অ' হ'ব
তোৰ এনে কোনটো মানে। এ কাম কৰিবতো মানে বেছি ভাল লাগে কোনটো মানে এই সেইত মানে তোৰ। তই এ বস্তু খিনি বেচিব নে তই বস্তুখিনিৰ বিষয়ত জানিবি নে কাৰোবাক কবি নে কি কৰিবি তই ক?
মই বেছিয়ে দিম।
তই কোনতো ব্যৱসায়ৰ ওপৰত বেছি কথা পাতিবি?
ব্যৱসায় তই যোনটো দিয় সেইটোতে কৰিম বিকাচ হোৱা বিক্ৰী কৰাটোত ল'ম মই।
তই কোনতো ব্যৱসায়ৰ ওপৰত বেছি কথা পাতিবি?
এ' মাটি হেৰিটোত ব্যৱসায়। মাটি-মাটি।
মাতি ন?
অ'।
ভালেই হ'ব মোৰ মাটি এনেকুৱা লেনদেন কৰিব পৰা বিক্ৰী কৰিবলৈ এজন কৰ্মচাৰী কৰ্মচাৰী নহবা মানুহজন লাগিছিলে মোক।
তাকে ময় কৰিব পাৰিম মোক এবাৰ শিকাই দিলে।
অ'।
উম, পিছে লাভ আছে নে লাভ আছে নে বোলো।
আছে-আছে।
এনে ঠিকেই আছে।
মোৰ মাটিতো বিভিন্ন ঠাইত আছে।
অ', অ' ক'ত ক'ত আছে পিছে?
তোৰ নামত কালি এটা কৰি দিম দে।
অ', অ' পিছে ক'ত, ক'ত আছে?
কত-কত মানে মই য'ত আগতে সৰুকালত য'ত আছিলো তাত। আৰু আমাৰ ঘৰৰ ওচৰতো আছে বাকী আমাৰ যোনটো মানে আমাৰ চখ মেইন আড্ডা মমৰ যোনটো ঠাই
অ'।
তাত আছে।
অ'।
তেনেকুৱা আৰু।
ঠিকে আছে তেনে।
তই পাৰিবি ন কৰিব?
পিছে এতিয়া হেৰি পাৰিম-পাৰিম।
আৰু দৰমহা তো ময় টোক কৈছোয়ে।
অ' ঠিকে আছে ঠিকে আছে।
অ'।
উম।
বাকী হেৰি তোক ঘৰপা দিবনে পুৰা?
হ'ব দিব আৰু ঘৰ খনৰ কাম কৰা ল'ৰা মইয়ে কৰিবই লাগিব নহ'লে কোনে কৰিবনো।
অ' বাকীটোৰ ঘৰত কোন কোন আছে?
মই মা, দেউতা আৰু ভন্টি এজনী।
তই মা দেউতা
ভণ্টি।
অ' ঠিকে আছে তই এই তই যেতিয়া তই ঘৰ চাব লাগিব মা দেউতাই নোৱাৰে ন বয়সো হৈছে।
উম।
অ'।
অ'।
হেল্ল'!
অ' শুনি আছো।
হেল্ল'!
শুনি আছো। হেল্ল'!
বাকী, খোৱা-বোৱা কৰিলি?
খোৱা-বোৱা কৰা নাই। তই কৰিলি?
মই এতিয়া এয়া ঘৰত বনাই আছে ভাত, দালি। মই এই আজি আবেলি এই মাংস অকন খাব মন গল, মাংস অকন লৈ আনিলো কিনি পেলাই।
অ' ঠিকেই আছে, এতিয়া মাংস খাই ভাল পোৱা নে মাছ খাই ভাল পোৱা?
উম, এতিয়া ঘৰতে বনাই আছে আৰু।
উম, তই মাংস খাই ভাল পাৱ নে মাছ খাই ভাল পাৱ?
কি কৈছ?
অ বোলো মাংস খাই ভাল পাওঁ নে মাছ খাই?
মাংস দাম।
না মাংস খাই ভাল পাওঁ নে মাছ খাই?
মাংস মাংস।
অ অ পিছে এনে ক ক পা ল তই?
মই আমাৰ এই ঘৰৰ ওচৰতে এখন দোকান এখন আছে।
অহ।
তাতে
উম পিছে সস্তা নে দাম তাত?
কি কৈছ?
দাম পিছে সস্তা নে?
দাম ঠিকে আছে দাম তোৰ এ এ দুশ দুশ দহ কেতিয়াবা এশ আশীও হৈ যায়। এনেকুৱা আৰু কথাবিলাক।
অ।
বাকী তই কি তই কি খাই ভাল পাওঁ মাংস নে মাছ নে কি?
মাংস খাই ভাল পাওঁ।
মাংখ
অ।
অ।
উম।
ঠিকে আছে মই মই মানে মাংসটো বনাইয়ো ভাল লাগে মানে বনাই ভাল পাওঁ।
ঠিকেই আছে।
এতিয়া আজি নিজৰ ঘৰৰ মানুহ বনাব ন তেনে, মই অলপ বৰোৱা নাই আৰু হেয়। এ আদা ৰচুন কাটি সহায় কৰি দিছোঁ আৰু। অ আজি, আজি মোৰ এৰিয়া এ চাওঁ।
উম উম।
আজি মোৰ জিৰণি, আজি মই জিৰণি লৈছো। নবনাওঁ মানে মই আজিও।
উম।
মাহঁতে হেৰি কৰিব।
উম।
অই তই কামটো কেতিয়াৰ পৰা কৰিবি ক?
কামটো ত‌ই যেতিয়াৰ পৰা ল।
কি কৈছ?
হে? হেল্ল' তই যেতিয়াৰ পৰা ল বোলো।
কামটো মই পৰহি পৰা ষ্টাৰ্ট কৰিম আৰু, পাৰিবি?
হ'ব
অ এনে এই মইতো আমি এই পৰহি লগ ধৰিম ন
ঠিক আছে তেনে হ'ব দে
অ বেয়া নাপাবি দে ফোনটো কৰ কাৰণে তোক মই সহায় কৰিলো অলপ
হ'ব হ'ব
দে দে হ'ব দে
উম